হেল্ল। কি কৈছা? অ', পিছে খবৰ খাতি ভাল?
আছোঁ আৰু তোমাৰ নো?
মোৰো ভালে আৰু দেই, পিছে কি কৰিছা এতিয়া?
ছে এতিয়া ভাত পানি খাই বই ব আজৰি আছোঁ।
অ', অ'। পিছে আজি কি খালা?
অ', এই কি খাম আৰু দালি সেনেকুৱাই বাৰ আৰু
অ', অ', অকল ডালিয়ে খালা?
অ'।
অ', অ' আৰু বেলেগ একো নাই?
বেলেগে এ এনেকে আছে বাৰু শাক পাচলি।
হয় সেইবোৰ বেলেকো বনাব লাগিব অকল গালি খাই নেকি?
এই হ পোৱা হয় বেছিভাগ আৰু।
পিছে এইবাৰ কৰবাত ফুৰিবলৈ এ যাবা ন যা?
অ', ভাবি থৈছো বাৰু বুলি। জুলাই মানত যাম। তুমিনো?
মোৰ যে যোৱা প্লেনতটো নহ'ব চাগে, এবাৰ অলপমান টকা প্ৰব্লেম।
অ', অ' মোৰো এতিয়া চাইছো লগৰ দুজনো কৈছো যাম বুলি।
অ', অ' অ'। পিছে এতিয়া তোমাৰ ঘৰ ক'ত আছিলে?
মোৰ ঘৰ তিনিচুকীয়া।
অ', অ' তিনিচুকীয়া কোন জেগা বাৰু?
তিনিচুকীয়া এই কি ক'লে-কলেজখন ওচৰে বাৰু।
অ', অ' ভাল ভাল মোৰ মোৰো অলাহ শি অলপ বাৰু।
অ', অ'।
শুনা আকৌ, পিছে আজিকালি মাছৰ চিজন মাছ চাছ প খোৱ নে নোখোৱাা যিটো পথাৰত বহুত মাছ পোৱা যায় আজিকালি।
অ', এই আজিকালি সিমান নহয় বাৰু আৰু
অ', অ'। আমাৰ ঘৰ কোন কোন আছে?
মোৰ ঘৰত মা দেউতা মই আৰু ভাইটি এজন আছেঁ।
অ', অ' ভালেই ভালেই। এতিয়া মা হতৰ ভাইটিৰে ভাল নে?
এ ভালে আৰু দে তোমালোক ভালে না? মা দেটা অ', অ', অ'।
পিছে কিবা এটা যাওঁ আকৌ তোমালোকৰ হ'ব লাগ কিবা খাবলৈ লৈ যাওঁ গাহৰি চাহৰি তুমি বনাব জানা নাই?
অ অ জানো জানো আহ লৈ আহিব আহিব
অ ভালকে বনাব জানা তো
অ জানো আলন
অ অ নহলে যে খাবলৈ বৰ বেয়া লাগিব যে ভালকে বনাব নাজানিলে
এ এদিনে আহিলে ন কিয়নো বেয়া বেয়া লাগিব বনাম
অ অ অ অ পালে পালেহি
অঁ
আমিও মই খাই ইমান ভালকে গাহৰিটো বনাব নাজানো দেই বাকী ব্ৰইলাৰটো বনাব জানো ক
অঁ অঁ মই জানো বাৰু সেইবোৰ ইমান নাজানা নহয় বাৰু চবক
অ অ শুন আকৌ এবাৰ নহলে হেই ফালে যাওঁ আকৌ অৰুণাছল ফুৰিব যাওঁ
অঁ যাম যাম নহ'লে ব'লক
কেতিয়া মই যাম বাৰু এনেই তাৰিখ এটা
অঁ দহ তাৰিখ মানে যাম বোলে ভাল হ'ব ন না কেনে হ'ব
শুনা আকৌ যিহেটো এতিয়া তা বহুত বানপানী হৈছে এতিয়া গ'লে ভাল হ'ব যানো এতিয়া নিজে এতি এটা কৰাটো ভ ভাবিছা বাৰ কণ কি হ'ব ক'লে এতিয়া তাত বহুত বানপানী হৈছে
অ সেইটো হয় বাৰু এতিয়ানো বাৰিষা ছিজন এতিয়াতো ভাল গ'লেতো ভাল নহ'ব ন যিহেতো ৰাস্তা পদো আৰু বানপানী হ'ব অসুবিধা বহুত অসুবিধা হ'ব আৰু
সেইটোয়েতো সেইটোতো এতিয়া তাত চাও চাকৈ এতিয়া তাত শুনিছো বোলে বিভিন্ন জেগাত বোলে এতিয়া তাৰমানে এখন দুখন গাঁওৱে বোলে পুৰা পানীৰ তলত ডুব গৈ আছে
অঁ এতিয়া গলেতো এইটো ভাল নহ'ব আৰু বিভিন্ন ধৰণৰ লোকো ইয়াত অসুবিধাৰ সন্মুখীন হৈছে মৃত্যু পাৰে সেইটো
নাই বাৰু অৰুণাছলত কি জেগা ভাল ভাল জেগা চাব জেগা আছে বাৰু
অৰুণাচল মই মইতো যোৱাবাৰ গৈছিলো ন সেইকাৰণ নামচাইত এটা আছে গ'ল্ডেন টেম্পল বহুত ধুনীয়া হয় আৰু কেইখনমান ৰিজ ৰিজৰ্ট আছে ৰিজৰ্টো বহুত ভালক দেখা পোৱা গৰম দিনত ভাল যাবলৈ ভাল হ'ব
অ শুনা আকৌ এই গ'ল্ডেন টেম্পল চা বোলে আমাৰ ইয়াৰপৰা কেনেকে কি কৰি যাব লাগিব বাৰ
অল মই চাওঁ বুলি ক'লে মইতো গাড়ীতে গৈছিলো বাৰু
অ
তিনি দাদা ভাইটি আৰু মই গৈছিলোঁ আৰু দেউতা গৈছিলে আমি তিনিজনে গৈছিলোঁ
অ
তাত ভালে লাগে দেখিবলৈ যেনেহ তাত ঐতিহ্য বিভিন্ বিভিন্ন ধৰণৰ আছে ঠিকে বাৰু তুমি যাব পাৰিবা
এতিয়া ক'ব গ'লে সেই গল্ডেন টেবুল সোমালে কিবা পইছাচইছা টিকেত চিকেট কিবা লয় নেকি বাৰু
অ তোমাৰ এই প্ৰৱেশ কৰোতে কিবা এটা লয় বিশ টকা এটা ল'ব
উম
তুমি যাব পাৰিবা বহুত ধুনীয়া হয় দেখিবলৈ ভাল লাগে আৰু মনটো মনটো ভাল লাগিব আৰু জেগাবিলাক ত প্ৰাকৃতিক গছ গছনিয়ে ভৰা আৰু
অ উ হয় হয় যিহেতু এটা অৰুণাচল যিহেতু কবলৈ গলে এটা প্ৰাকৃতিক দিশ্য মূৰমহা সেইকাৰণে ভাবিছোঁ এবাৰ যাওঁ বুলি
অঁ অঁ বেয়া নহয় এইবাৰ প্লেইনটো কৰিমগৈ
শুনা আকৌ লগত তাত আকৌ দাম বোৰ পোৰা তাতো বহুত দূৰ দূৰ পৰা মানুহে পেকিং তল পিকনিক খাবলৈ আহে বুলি শুনি আছো হয় নহয় বাৰু
হয় হয় এইটো হয় বহুত দূৰৰ পৰা মই এইটো এইবাৰ যাওঁতে সুধিছিলো নহয় এজনক এজন লগৰ এজনক সুধিছিলো বাৰু। তুমি ক'ৰ পৰা আহিছা বুলি ক'লে, কি মই মাৰঘেৰিটা এনেকুৱা বেলেগ বেলেগ আৰু নগাঁও চহৰৰ মানুহ বিলাক আহে বুলি ক'লে, কৈছিলে
উম। অ' অ' নহ'লে পিছে এবাৰ দামো ডঙবলকৰ পিনি খাবলৈ।
অঁ দামো কম অঁ ঠিকে য যাব লাগিব যাবালে।
নহয় আকৌ দাম ক এটা কথা বেয়া আছে আকৌ।
কওঁকচোন? ঠিক
মানে তাত মানে যেতিয়া পানী শুকাই আহিব পানীৰ কাৰণে বহুত যথেষ্টখিনি মানহ ভিৰ হৈ যায়। সেইকাৰণে অলপমান তাতে খৰিৰ কাৰণে দিগদাৰ হয়, আমি পাৰিলে গেছ চেজ ঘৰ পৰাাই লৈ গ'লে ভাল হব নেকি বাৰু?
অ' ঠিকে বেয়া নহয় ভালেই হ'ব।
যিহেতু যিহেতু আমি পিকনিক স্থলীলে যামটো। তাতটো সকলোবোৰ সমস্যা হ'বই।
সেই কাৰণে লৈ যাব লাগে। অ'
পানীৰ পৰা আৰম্ভ কৰি যি হ'লওঁ।
অ' অ' অ' সেইটো হয়ে বাৰু সমস্যা হ'বই বাৰু।
পানী পাৰাকে ধৰি
অ'।
ক'বলৈ গ'লে জেগাটো সিমান চাফ চিকুণ নহয় কিন্তু, মই এবাৰ গৈছিলো তাত পিকনিক খাবলৈ।
অ' অ' মইয়ো এবাৰ স্কুলৰ ফালৰ পৰা নিছিলে ন তেতিয়া ময়ো গৈছিলো। তাত বিভিন্ন ধৰণৰ লেতেৰা প্লাষ্টিক আৱৰ্জনা এইবিলাকৰ বেলেগে বেলেগ বেলেগ ক'ৰ পৰা সেইবিলাক খাই আৰু পেলাই থৈ যায় সেনেকৈ সেইবিলাক। অঁ
ক'বলৈ গ'লে যে আমি সেইবোৰ আমি সবোৰ নিজে জেগাবোৰ লে তেৰা কৰিছো হয় নে বাৰু?
হয় হয় সেইটো হয় বাৰু, আমি যাতে যিবিলাক প্লাষ্টিক পেলাইছো, সেইবোৰ আমি নিজেই লৈ আকৌ পুনৰ লৈ আহিব লাগে, আচলতে পেলাই থ'ব নালাগে। পেলাই থ'লে বিভিন্ন ধৰণৰ পানীত পানীয়েই হওঁক বা জীৱ জন্তুৱ হওঁক মানে অসুবিধা হয় আৰু তাৰ তাৰ ফলৰ মৃত্যুও হ'ব পাৰে।
অ' হয় হয়। যিহেতু ক'বলৈ গ'লে আজি কালিলৈ সকলোবোৰ কাগজে কোৱা নহয় আজি চোৱা সকলোবোৰৰ মানুহে প্লাষ্টিকৰ বস্তু ইউজ কৰে ভাল বুলি পিনে।
অঁ অঁ।
সেইটো কাৰণে তাৰমানে জীৱ জন্তুৰ কাৰণেও অসুবিধা তাৰমানে আৰু প্ৰাকৃতিৰ কাৰণও অসুবিধা। অলপমান কি কৰে
অ' অ' হয় এইটো কৰে বাৰু বহুতো অনিষ্ট কৰে প্লাষ্টিকে।
অ'। পিছে আৰু এনে কি জেগা আছে তাত ফুৰিব যাব পৰাকৈ অৰুণাচলত?
অৰুণাচলত আছে তোমাৰ নে টাৱাং পিনে যাব পাৰি, আৰু তোমাৰ মন গ'লে মানে বিভিন্ন ধৰণৰ গছ গছনি বহুত বহুত চাব লগগীয়া জেগা আছে আৰু তাত আৰু।
অঁ অঁ। মই শুনিছো তাত বোলে পাছে বুলি জেগা এটা আছে পাচিঘাটট বহুত ভাল জেগা বোলে সেইটো?
অ' অ' হয় তাত পচিঘাট ভালে জেগা সেই তাত যাব পাৰি বাৰু। বেয়া নহয়।
সেইটো হয় বাৰু অ' শুনা তুমি বাৰু বিহুত এবাৰ আমাৰ ঘৰলৈ নাহিলা যে?
এই এইবাৰ কি ক'ম আৰু এই মানে অসুবিধা বিলাক। কাম আছিলে যোৱাকালি নহ'ল আৰু।
মান তুমি এতিয়া এনেওচা পুৰা বিহু গা বি-বিহু গাব গ'লাত আমি বেলেগ ত' লগৰবোৰৰ লগত।
অ', এইবাৰ গালো আৰু অ'।
এনেই, এনেই এতিয়া তুমি ছোৱালী ঘৰলে কি গ'লা ন?
ছোৱালী ঘৰলে গ'লো আৰু।
হয়, তাৰমানে এনেই তোমাৰলোকে কেইজন মানুহ গৈছিলা বাৰু আমি অ', অ' ভালে, ভালে আমাৰো সেনেকে যাওঁ চাৰি পাঁচজন হৈ যাওঁ।
অ', অ'।
শুনা, শুনা আকৌ যিহেতু ছোৱালী ঘৰ ছোৱালী ঘৰৰ নম্বৰ চম্বৰ লৈ অনা নে নে এনেই যোৱা আকৌ
এ, এনেই যাওঁ আৰু বিহু বুলি পিঠা পনা খাব। মানে আৰু বিহু বুলি আৰু এনেই আৰু মানুহ বিহু যি সেইদিনা ভাল লাগে।
সেই বিহু, বিহু যিহেতু অসমৰ এটা জাতীয় উৎসৱ লগতে পৰম্পৰা বুলিও ক'ব পাৰি।
অ', অ', পৰম্পৰা অ'।
আমাৰ যি-যিহেতু মৰান মানুহৰ ধৰ্মই গোৱাপাৰা এই বিহু যোৱাবোৰ সকলোলৈ এটা নিয়ম নীতি ক'ব পাৰি মানুহৰ।
হয়, অ'।
সাতদিন, সাতদিন বিহু সাতদিন পালন কৰা হয়।
উম, উম।
ক'বলৈ গ'লে যে উৰুকা দিনৰ পৰা আমাৰ বিহু শেষ নোহোৱালেকে এ, কি ক'ম আৰু ইমান আনন্দ লাগি থাকে হয়, নহয় বাৰু।
অ', হয়, হয়, বাৰু যোনদিনা বিহু উৰুকাৰ লাগে আৰু শেষহোৱাৰ লৈকে যোনদিনা ভাললাগে গৰু বিহুৰ পৰা আৰম্ভ কৰি তোমাৰ মানুহ বিহুলৈ কি আনন্দ লাগে মানুহ বিহুৰ দিনা নতুন কাপোৰ পিন্ধা আৰু ডাঙৰ পৰম্পৰা মানুহৰ অ', এইবিলাকে বহুত ভাললাগে আৰু।
অ', অ'। নাই, নাই সেই এইবোৰ পৰম্পৰা এতিয়া লাহে, লাহে অলপমান লুপ্ত হবলৈ ধৰিছে নেকি যি-যি-যিসকল এতিয়া গাঁৱত আছে সিসকলে মানে যিবোৰ চহৰত আছে সেই-সেইবোৰত এইবোৰ নিয়ম নীতি একো কানুন একো চিনিয়ে নেপায় হয়নে বাৰু!
হয়, হয়, তুমি এতিয়া ঠিক কথা ক'লা যে এতিয়া বৰ্তমান গাঁৱৰ মানুহখিনিয়ে বিহুৰ ফলত মেইন প্ৰাধান্য দি আছে। আৰু এতিয়াতো নগৰত নগৰৰ মানুহখিনিয়েতো ভালদৰে বিহুৰ প্ৰাধান্য নাজানেই কিবাকিবি ক'ব
হয়, হয়। ভালকে অ', ক'ব গ'লে ভালকে সিহঁতে অসমীয়া ভাষাতো ক'ব নাজানে বিহু পাতো বুলি কয় সিহঁতে।
অ', অ', অ' বিহু পাতে অ'। নগৰৰ মানুহখিনি বেছিকৈ বিভিন্ন দুৰ্গা পূজা দেৱালী এনেকুৱাবোৰতহে বেছিকৈ প্ৰাধান্য দিয়া দেখা পোৱা যায়।
অ', হয়-হয়তো যিহেতু উম, যিহেতু টাউনৰ মানুহবোৰে কি বেছি পালন বিশ্বকৰ্মা পূজাখন পালন কৰে ভালকে বুলি ক'বলৈ গ'লে তাৰ, তাৰ পিছত সৰস্বতী পূজা তাৰপিছত আৰু ক'বলৈ গ'লেতো ইহঁতেতো ল-ল-লক্ষী পূজা সেইবোৰ পালন কৰিবই নাজানে, কাতি বিহু লগতে কা লগতে এ, কাতি বিহুকে ধৰি
উম, হম, হয় বাৰু হয় হয়, আৰু আমাৰ যোনদিনা সেইদিনা ভাল লাগে ন' কাতি বিহুৰ দিনা পথাৰৰ চাকি। উম, চাকি জ্বলোৱা আৰু দেখিয়ে ভাল
কি ক'বা আৰু সেইটো সেইটো বিষয়ে এ ক'বলৈ গ'লে সেই দিনটো চবচে ভাল দিন সেইটোৱে আমাৰ অসমীয়া মানুহৰ কাৰণে। ৰাতি প্ৰথমতে চাকি গছত বা মানে মানে, তো-তো মানে তুলসী গছত
তাৰ পিছত আকৌ পথাৰলে গৈ পিনি চাকি জ্বলোৱা হয়।
অ'।
লগতে বহুত ভাল লাগে সেইবোৰ সেই সেইবোৰ পৰম্পৰা আমাৰ যিহেতু গাঁৱৰ এৰিয়াত দেখা যায়।
হয়, হয়, হয়।
টাউন, টাউনতো সেইবোৰ নি-নীতি নিয়ম একো মানি চলা দেখা নাযায় কিন্তু।
অ', মই, মই
ঐ ঐ প নাই, প নাই ঠিছে হে কৰিছে। হয়, নে বাৰু!
হয়, হয়, হয়।
উম। একমিনিট বাকী আছে।
ভাল লাগে, ভালে লাগে বাৰু